হেল্ল'?
য়েচ, অ' গৈছে।
অ' শুনিছোঁ।
অ' মানে এপটো শুই থাকোঁতে সেইকাৰণে মানে গ'ল মানে ফোনটো। মোৰ মানে তাচ কাহি আ ছিলে মানে ফোন কৰিব লাগে । সেইকাৰণে বাৰু তোলৈকে ফোন এটা কৰোঁ।
অ'। মোৰ মই এইটোৰ হেৰি কাৰোবাক খোলাই না হৈছিলোঁ।
গম পাইছোঁ মই। সেইদিনা চাইছিলোঁ নহয়।
উম। মানে ক'ত কি কব লাগে মই একো ধৰিবই
এ তোৰ অহাই নাই নেকি একো সেনেকে মই ত পাছত চাই দিম ৰ মাজত। তেতিয়া আহিব পাৰে আহিলে তেতিয়া কৰিবি আৰু তই। এনেই ফোনটো। কৰিলে হেৰি হয় বোলে জুন জুনে ফোন কৰে সেইজনীয়ে আঠ টকা পায় হয় হবলা যোনজনীয়ে ফোনটো ৰিচিভ কৰে সেইজনীয়ে পাঁচ টকাকে পায় সেনেকুৱা কিবা। তাত তোৰ যদি পইচা কম কাতে। পইচা সোমাই তাতো ওলাই যাব অপশচনত মানে নিজৰ চাইডত ওলাই যাব পে'মেণ্টোত। এই একো নাই বাৰু তোৰ কি এছ বি আই কাম হৈ গল নি।
ক কৰিলোঁ। সেই কিবা মেছেজ আহিব বুলি কৈছে মেছ। আহিলে আকৌ হেৰি এতিয়া এপ্লাই কৰিব যাব লাগিব।
মানে আজি এতিয়া এপ্লাই নহয় অ আজি।
আজি হেৰি হয় অ মাইনৰ পৰা আহ সেইটো অ আৰু হেৰি। কি বুলি কয় ফোন নাম্বাৰটো চেইঞ্জ। কৰিছিলো পাপাহক ফোন নম্বৰটো দি পেলাইহে এটো খোলিছিলো উম উ যোৱাৰ পিছত আহ। পম কেলে নাই লগাবা মই কিনি যাম কি ক আকৌ পা। দাই পোৱা নাই।
তাৰ পাছতে।
সেই যে মানুহজনীয়ে হেঙা আমি লগ পাইছিলো সেই মানুহজনীৰ সৈতে গলো সেই মানুহ জনীয়েহে। ফৰ্ম দুখন মোক দিলে তাৰপৰা সমযত খিলাপ ফিলআপ কৰিলো তাৰ কাম কাজ ধুইত। মানুহ টো আছিলে নহয়। সেই মানুহজনী আছিলে যাবলৈ গ'লে এই মানুহবোৰ যেতিয়া অকণ ভাল হ'ল গম।
ভাল হ'ল অ আগৰ মানে ভাল আকৌ উম নহয় গুচি গ'লো নহয় আজিকালি মানে হেৰি হ'ল আজিকালি মানে তাত মানে ত্ৰাণজেচন কৰিলে কিবা কিবি কৰিলে মানে তো ভাগ তুলে মানে হেৰি আহে, মেছেজ এটা আহে মেছেজ টোত মানে ফিডবেক দিব লাগে। হে ফিডবেক যদি কাষ্টমাৰে যদি বেয়াকে দিয়ে বেয়াকে দিলে মানে হেৰি হয় এ এমপ্লয়জ খিনি মানে হেৰি পইচা এমপ্লয়জ মানে কিবা কিবা এটা হয় মানে সিহঁতি মানে। যদি ফিডবেক খিনি ভাল আহে মানে সিহঁতৰ লাভ হয় বহুতেটো কি কৰে নিজে সেই চিন নোপোৱা মান মানে নজনা মানুহ খিনি ফোনটো নিজে লৈ পেলায় নিজে ফিডেবেক দিয়াই দিয়ে সেইকাৰণে সেই কিছুমানে আকৌ জানে যে জনাবিলাকে এবাৰ মোৰ ভাগ ফোনত আহিছিলে নহয় তাৰিছতে মোক এনেকে দেখালে, আৰু ফিডবেক পিছ মোক মানে ক'লে আৰু ফোনটো দিয়া এনেকে কলে, মই মানে কৰিব খুজিছ মই কলো ফিডবেক দিব লাগে? অ দি দিবা নি নিজে এনেকে কলে মই যদি কৈছাও আজি লৰা ছোৱালীয়ে চব জানে এনেকে কৈছে আও, তেতিয়া মানে মই ভাবিছো অ মানে এইহালে মানে পোৰা ভালকে দিলে তাৰপছতে সেই নিজে দিলেতে ভালকে দিলেহেতেন ন এতিয়া দিব নোৱাৰে এতিয়া তো মই হে দিছো, মই ভালকে দিছো বাৰু মানে সিদিনা ভালকে কথা পাতিছে তেতিয়া মানে মই চাইছো মানে, ভালকে কথা পাতে মানে মানুহ পোৰা মানে
উম, এ হেৰি, অই হিন্দী কোৱা মানুহ এটা আহিলে কি নতুন নিকি চাগে দে গম না কম হয় । তাৰ ওচৰতে আজি ইমান কাম আছিলে। সি বৰ ভাল।
ফাৰ্ষ্ট কাউণ্টাৰটোত নে? বুঢ়ীজনী য'ত থাকে আগতে সেইটোত।
অ, এ বুঢ়িজনী এতিয়া সেই চাইডলে গুচি গ'ল, তিনি নম্বৰ নে চাৰি নম্বৰটোলে
অ।
ইফালে আৰু দুটা ল'ৰা আছে আৰু প্ৰথমৰ কাণ্ডত আৰু এজনী ছোৱালী বহে। এতিয়া সেই দুই নম্বৰটো, লৰাটো ভাল ।
অ, আচ্ছা আচ্ছা। অ, অ, গম পাইছো।
উম হে।
ফিডবেকৰ কথা আহিলে যে সেইটো কাৰণে ভাল হৈ গ'ল আৰু নিজৰ কথা আছে যে
উম সেই মানুহজনে কোৱা মতে দছ দিন মানৰ পিছত আহিব নেকি চাগে এ মেছেজটো। দচ দিন ।
বহুত দিন লাগিব চোন।
গম নোপাৱা নহব পাৰে দেই, মেছেজ আহিবা বুলি কৈছে নহয় অ, আহিব কাহানী আহে
অ।
তাৰপৰা সেই কেনেকুৱা যাবা সেয়া হোৱাৰ পিছত, এ আকৌ যাব লাগিব, আকৌ গৈ পেলাই, এ টি এমৰ এপ্লাই কৰিব লাগিব।
এ টি এম এপ্লাই কৰোতে বা সেইটো একো নাই এপ্লাই কৰি থৈ গুচি আহিলে বাকী এ টি এমটোতো ডাকঘৰ দিহে আহিব। এ টি এমটো হ'লেও এটাই ভাল আৰু তই হা
সেইবোৰ চাগে এটি এম টো
ফৰ্ম এখন দিব, ফৰ্ম তাতো কে ৱাই চি দিব লাগে হ'বলা, ন নালাগে জানো পাহৰিলো মনত নাই। খালি ফৰ্ম এ ফৰ্মখন দিয়া ফৰ্মখনতো এ কি, কি লাগে সেইকেইটা টিক মাৰ্ক দি পেলাই
উম, অ, তুমিওতো মনৰ একাউণ্টটো মেজৰ কৰিছিলা হয়নে
জেনেৰেল
অ সেটো মানে তাত হেনো মেজৰ বুলিহে লিখি দিছিলে আজি, তাৰ পা আৰু কি বুলি কয়? তেতিয়াহে, তোমালে মেছেজ কিমান দিনত আহিছিলে?
এই মোৰ ভাগৰ জমনি, মোৰ ভাগৰ একাউণ্টটো মাইনৰ পৰা জেনেৰেল নহলেই। নহলে মানে, মোৰ ভাগৰ একাউণ্টো কি হ'ল, মই নিজেও গম নাপাওঁ, একাউণ্টো মোৰ মোৰ ভাগৰ মাইনৰ আছিলে মই ক্লাছ এইটতে খোলা একাউণ্টটো আৰু ক্লাছ নাইন, টেন পাছ কৰি অহাৰ পাছত হাইছেকেনডী গোটেই হাইচ খুব গলো তালে মানে হে জেনেৰেল কৰিম জেনেৰেল কৰিম প্ৰথমে কে- ৱাই -চি মই ছবাৰ নে সাতবাৰ কে ৱাই চি দিলো। একাউণ্টটো জেনেৰেল কবলৈ চাই কে ৱাই চি দিও কে ৱাই চি দি পেলাই দি থৈ আহো, সিহঁতি কামতটো কৰি নিদিয়ে এমাহ পাছত যাওঁ কই আকৌ কে ৱাই চি দিব লাগিব, তিনিমাহ পাছত যাওঁ কয় আকৌ কে ৱাই চি দিব লাগিব, সেনেকে এনেকে নচোৱাই। সিহঁতি, তাৰপিছত এদিন খং উঠিলে এদিন বকি বকিলো, বকিলো মানে এনেকে ক'লো আৰু আপোনালোকে আজিলৈকে মই এখন সাত বাৰ নে ছবাৰ কে ৱাই চি দিলো, আপোনালোকে মই কে ৱাই চি খন জমা দি থৈ যাওঁ, আপোনালোকে কয় হৈ যাব এইটো কৰি দিব তাৰপাছতে আপোনালোকে নকৰে মই আকৌ যেতিয়া নেক্স টাইম আহো যেতিয়া আপোনালোকে কয়, কে ৱাই চি আক কৰিব মই তেতিয়ালে কি সদায় এনেকে কে ৱাই চিয়ে দি থাকিম নি, ইমান যদি দিগদাৰ হৈছে, আপোনালোকে মোক দিয়ক মই উজ্বল দিয়ক উদোৱেল ত মই মোৰ থকাকেইটা পইচা উলাই পেলাই, মই একাউণ্টোয়ে ইয়াৰ পৰা উঠাই লৈ গুচি যাওঁ। সেনেকে বকিলো, বকিলত আৰু হেৰি আপোনাৰ একাউণ্টো বৰ ভালকে চাই দিছো বুলি হে, মে তে ছোৱালীজনী আছে, তাই তাই আৰু চাই মেলি দিলে, আৰু দি মেলি তোমাৰ একাউণ্টো মানে, তোমাৰ একাউণ্টো ইয়াত নহয়, তোমাৰ একাউণ্টো গুৱাহাটীত মানে ব্লক হৈ আছে। একাউণ্টটো মানে ব্লক ত মানে ব্লক হৈ আছে, কাৰণে তোমাৰ একাউণ্টত কে ৱাই চি দিলে তোমাৰ কে ৱাই চি আপডে নহয়, আৰু তোমাৰ এ টি এম টো সেইটো কাৰণে এপ্লাই কৰিব নোৱাৰা, তুমি উদোৱেল কৰি থাকিব লাগিব সদায় এনেকে ক'লে। অকে, সদায় মই এনেকে কৰি থাকিলে ইয়ালে বুলি মই আহি থাকিলে নাই আকৌ, এনেকে কলো আৰু মই ইমান ট্ৰাঞ্জেকচন নহ'ব, কিন্তু ইয়াতে সদায় উদ্দুৱেলত কৰি থাকিব নোৱাৰে নহয়, বুলি এনেকে কলো। যি মানে অনলাইনত যি জি পে এটা খুলিম বুলি ক'লেও খুলিব নোৱাৰি সেনেকে কেনেকে বকিলো আৰু। তাৰপিছত এনেকে কলে, ধৰা সেইপাতে তুমি এবাৰ লাষ্ট টাইম, সেই মানুহজনে প্ৰমোচন হ'ব, সেই জনি ইফালে গুচি গ'ল। তাত ল'ৰা এটা আহিলে সিটো কলে তেতিয়াে কলে যে আহেই তুমি এইবাৰ বাৰু মই থাকোঁতে বাৰু লাষ্ট তুমি এবাৰ কে ৱাই চি এখন দি থৈ যোৱাচোন আৰু বাৰু তুমি কে ৱাই চি দিব নালাগে, আজি দি থৈ যোৱা এ বস্তু আনিচা যদি চাই পেলাই মই যিমানখিনি যি পাৰোঁ কৰি দিম আৰু এনেকে কলে। হেই লৰাটোক কে ৱাই চি খন দি থৈ আহিলো লৰাটোক কে ৱাই চি দি থৈ অহাৰ পাছত, একাউণ্টতটো কিবা এটা হল ভাল হল, কি হল, কেনেকে কি হল, একো গম নাপাওঁ আৰু। তাৰ পাছতে সেইবোৰ ঠগি লে গুচি আহিলো গুচি আহি আৰু নগলো আৰু কাহানিও, তাৰ পাছতে এদিন উ, হেৰি কৰিবলৈ গৈছিলো একাউণ্টৰ পৰা পইচা উলিয়াবলৈ গৈছিলো। আকাউটোত পইচা সোমাই আছিলে যে দহ হেজাৰ নে? কিমান টকা। এ কিবা এটা পইচা এটা উলিয়াব গৈছিলো, উলিয়াব যাওতে এতিযায় বুঢ়ীজনিয়ে ক'লে হেৰি কি তোমাৰ মানে তুমি এয়া ডাঙৰ নহয়, তোমাৰ হেৰি নাই নি এ টি এম নাই নি বোলো, আপোনালোকক কে ৱাই চি আপোনালোকে মোকো ঠিক কৰিলে মোৰ ওৰত এ টি এম, চে টি এম একো নাই এনেকে কলো। হয় তেতিয়া সেই লৰাৱাটো তাৰ পিছত ক'লে তুমি এ টি এ টো এপ্লাই কৰি চা চোন তুমি এপ্লাই কৰিব নোৱাৰে বোলে এনেকে এপ্লাই কৰি চাওঁ বুলি কলে দেখিলে এয়া এপ্লাই কৰিব পাৰি। মই এ তি এম এপ্লাই কৰি থৈ গুচি আহিলো, গুচি অহাৰ পাছত আৰু নিজে নিযে এ টি এম আহিলে একাউনটো ভাল এইটো মা পৰা জেনেৰেলো কেতিয়া হ'ল কোনে কি কৰিলে একো গম নাপাওঁ খালি কেনেবাকে হ'ল আৰু জেনেৰেল মানে দহ বাৰ মান কে ৱাই চি দিছো যেতিয়া হ'ল আৰু। পাছত এ টি এম টো এপ্লাই কৰাৰ পিছত, নিজে-নিজে এ টি এম এমাহ পিছত আহিলে এ টি এম আহাৰ পাছত এ টি এম আপডেট কৰি আনিলোগে, তাৰ পাছৰ পৰাই সেইটো আৰু তাত মায়ে মোক কালি তোৰ লগত যোৱা কথা আছিলে, যে তোৰ যোৱাৰ কথা মায়ে মোক কৈছিলে। পাঁচশ টকা এটা লৈ যাবি, পাঁচশ টকাতটো তাত থৈ আহিবি, এনেকে ক'লে ট্ৰাঞ্জেকশ্যন এটা হৈ থাকিব কিবা। তে কালি যোৱা নহলে নহয়। উ,
আহ,
তাৰপাছতে সেয়া বাদ দিলো বোলো বাহ বাদ দে যা।
তাত এনেই বহুত বেছি দে নাই হোৱা বাও খালি বহুতেই বহুতেই লাগিলে দেই ইমান আমৰনি লাগিলে
উম আঙা দূৰ ৰ খাইও থৈ দিয়ে নহয়
উম
সেইটো আমনি লাগে এইবাৰ এচি হাৱা খাই থাকি দিবলৈ ভালেই বাৰু
সেইটো বাও ভাল বাও গম উঠে বাও
উম এচি সাৱা ওলাই আহোতে খালি বাহু বাহু মাই
উম
বাকী ভালেই আৰু ইমানো বেয়া নহয় খালি এই টি এইটো আহিলে তেতিয়া জি পে চি পে খুলিব পাইবি আও আজি কালি দৰকাৰ পৰে নহয় মানে অকল নিজে ইউজ কৰিব লাগে বুলি নহয় অ মানে নিজে ধৰি লওক ইউছ কৰিবলৈ আজিকালি কিছুমান জেগাত মানে অকল অনলাইন পেমেটহে খাটে মানে। কিছুমানে মানে অনলাইন লয়। সেই সেইকাৰণে মানে অনলাইনটো লাগে বাৰু। একেবাৰে নালাগ
অ' সেইদিনা হেৰি, নেহেৰু পা কথা কৈছিলোঁ নহয়?
অ'।
নেহৰু পাৰ্কৰ টিকট এতিয়া অনলাইন বোলে, অফলাইন নাকা
অ' সেইয়া মানে অনলাইনটো লাগে। অ' মানে বাকী হেৰি নহলেৱ ধৰি ল, কিবা পটক্কে লাগে অ' অনলাইন। নলগা নহয়, মানে বহুত যাতে অনলাইন লাগে। আজিকালি বহুত ডিজিটেল হ'ল যে। মানে লাগিলে ত‌ই পইচা ইউজ নকৰ। এহেজাৰ ট টকা থৈ দে এটা একাউণ্টত। এনে লাগিলে তই হাজাৰ টকাত বেছিকে থবও নালাগে । কিন্তু ইমাৰজেঞ্চিত এহেজাৰ বা পাঁচ কি এহেজাৰ- দুহেজাৰ টকা মান থৈ দিব লাগে । মোৰ আগতেতো একদম কানাডা বেংকৰ একাউণ্টতো মোৰ দুহেজাৰতকে বেছি পইচা নাথাকেই। দুহেজাৰ খায় আছাও। মাই ম টো মই নিদিয়াকে সেই ততে থাকক আও। এতিয়া পিছে সেনেকে থাকে। খালি এতিয়া মোৰ ভাগৰ একাউণ্টোত সেই হেৰি যে সোমোৱা পৰাই, ইউ জি - চিউ জি ভৰাবলৈৰ পৰা পইচাটো ঢেৰ হৈ গৈছিলে মাজত । মাইতিও ঢেৰ ঢেৰ পইচা ভৰুৱা হৈছিলে যে। তাৰ আগলৈকে মোৰ একাউন্টত ট্ৰানজেক্সন হায়েষ্ট পইচা দুহেজাৰ হে তাত কে বেছি নহয়।
উম
বাকী এতিয়া আৰু, এতিয়া বাৰু হয় বা এতিয়া থাকে । এতিয়া নিজও থাকে, পইচা পাবও থাকে, এনে বেলেগৰ - বেলেগৰ পইচা দি সোমাই থাকে। উলিয়াই থাকোঁতে হেৰি হৈ যায় আৰু।
তাকে। এ ব অশান্তি - দুুশান্তি নোহোৱাকে ভালকে হৈ গলে হয় আৰু।
এইকেইটা শুই আছ ছে নে কিনো?
উম
আচ্ছা, মই কাষ্টম ঠিক কৰি আছোঁ।
মই ৰিল চাই - চাই শুই আচিলোঁ।
উম, গম পাইছোঁ। পলি কি হ'ল?
পলিৰ নাম নাহিলে ন' এখনত। আক' দুই নম্বৰখন লিষ্ট হেনো ওঠৰ তাৰিখে য়া মাৰিব নে কিবা?
মানে খন যোৰহাট কিহত মানে কেইখন কেনেকে মাৰিছে এখন অকল যোৰহাটৰ মাৰিছে নেকি?
নহয় এ ফাষ্ট মেৰিটলিষ্ট ছেকেণ্ড মেৰিটলিচ বোৰ যেনেকে মাৰে যে তেনেকে মাৰিছে চব কলেজৰে
মানে তইতো এতিয়া ফাষ্ট প্ৰেফাৰেঞ্চ যোৰহাট দিছিলি
উম
তই ত মেৰিট লিষ্ট যোৰহাটৰখনো চাইছ নে কি
নহয় সেনেকে নোলায় গম পোৱা নাই মানে যদি তোমাৰ নামটো সেইখনত নাহে তেতিয়া সেই তলত হেৰি লছ চোৱাৰ হেৰি যোনটো অপচন সেইটো নোলায় হেনো পিয়ানোজে মোক কৈ থৈছে মানে পিয়ানোজে যেতিয়া চাইছিলে তাৰ সেই অপশচনটো ৰাঙা কে কে ওলাইছিলে তাৰ পৰা সি মোৰ ভাগটো যেতিয়া খুলিলে তেতিয়া নোহো হৈ থাকিলে তাৰ পৰা কলে তোমাৰ নাম নাই বুলি মই সুধিছো তুমি কেনেকে গম পালা নাই বুলি মইচো ওলিযাবই পৰা নাই তাৰপা সি কলে বোলে এই এইটোত নাই বোলে
অ মানে তোৰ মানে চিলেকচন হলে মানে তোৰ হে চিলেক বুলি আহে আহি পেলাই তই মানে কোনখনত পাৱ মানে সেইটো তই নিজে
অ সেইটো নিজে চাই অ নিজে চাই ল'ব পাৰি সেই সি হেৰিয়াত পাইছে সি নলবাৰীত পাইছে
অ অ বুজিলো মানে তই মানে এতিয়া মানে ফাষ্ট মেৰিটলিষ্টত মানে কতো পোৱা নাই তই এতিয়া ডিফাৰেন্ঞ্চ কেইখনত মানে এইটো কাৰণে মানে নাই নাই অহা গম পাইছো এই তাকে আজিকালি বহুত আজিকালি বহুত যায়ও পাৰ্চেন্টেজ ভাল কবলেহে আজিকালি আজিকালি মানে চেভেনন্টি যি ঘৰৰ পাৰ্চেণ্টেজৰ ভেলুয়ে নাইকিয়া কৰিলে আজিকালি এই কউন আপ পাই গইছো মানে ছেভেনটিটো বাদদে নাইট টি আৰু কেলেবা আজি কালি ল'ৰা ছোৱালীয়ে বহু বহত পাৰ্চেন্টেজ পাইতো
উম স্পটতে এডমিচনটো লবলৈ যাম যাওৱে নে নাযাৱওে নে ভাবি আছো তাকে এতিয়া আকৌ গ্ৰুপত দিছিলে হেৰি বোলে কি এইটো ডি চি বি কলেজত মানে কলেজলৈ গৈ পেলাই হেনো নকৰিলেও হব হেনো সমান পৰটেলত নিজে হেনো কৰিব পাৰি কই যা যদি নিজে কৰিব পাৰি তেতিয়া এবাৰ স্পটলৈ গৈ চাম হেৰিয়া জে বি কলেজৰ কিনো হয় জানো ভগৱানে জানে ।
বি এচ নাৰছিঙৰ ৰিজাল্ট কেতিয়া দিব?
নাই নাই চোৱা এনেও নাই ওল- ছাগিব আগষ্টতে দিব বুলি গম মানে, দেখিছো কোৱা? শুনিছো।
আগষ্ট বহু দিন আছে। উহু আগষ্ট এক তাৰিখৰ পৰা কলেজ খুলিব নহয়।
অ তাকে হে দুদিনমান যাম আৰু।
উম
দিচি বিলাকে যাওঁ নে যেবিলাকে যাওঁ
গম পাইছোঁ।
উম
যা আৰু দুইদিনমান যাব পাবি আও ফোনটো এটা ফোনটো এটা কাট খাই যাব ইয়াত মেক্সিমাম কল বাৰ মিনিট ফোনটো কাট খাই গলে আকৌ মই কৰিম দেই এপ টোতে ওলাই থাকিবি।
আহ
দুই মিনিত দুইমিনিট হ'ব লাগিব সাইপ মই কিবা কিবি ফিডবেক এটা